হেল্ল'।
হেল্ল'।
অ' কি কৰিছা?
আছো এনেই ভাত
কি কৰিছা?
আছো এ এনেই এতিয়া শুম আৰু অলপ পিছত ভাত খালোঁ। অ' কোৱা।
অ'।
ইমান দি
নাই মানে ব্যস্ত আছা নেকি? নাই। মানে পৰীক্ষা এইবোৰ ব্যস্ত আছিলোঁ, পৰী ক্ষা কাৰণে অহ -অহ নাই মানে আ তুমিতো জন্মদিনটো পালন কৰাই ন'? তোমাৰ জন্মদিন কেতিয়া আছিল নো পাহৰি থাকিলো মানে?
অম আচ্ছা-তোমাৰ অসমীয়া মতে কি মাহ পৰে?
তোমালোকৰ এতিয়াহে শেষ হৈছে?
আমাৰ পৰীক্ষা- পৰীক্ষা শেষ হল - হল দুদিনমান।
হেল্ল',
হেল্ল', হেল্ল',
শুইছা নে?
হেল্ল', অহ, তোমাৰ মাতটো অহ শুনিছো। হেল্ল', কোৱা?
তোমাৰ জন্মদিনৰ, জন্মদিন কেতিয়া হয়নো?
মোৰ ত্ৰিছ আগষ্ট।
উম, অসমীয়া মাহ মানে অসমীয়াত কি-কি মাহ পৰে? আতছা। অহ, তোমাৰ জন্মদিনটো কিয় ইমান বিশেষ?
হেল্ল',
হেল্ল', শুনি আছা নাই? হেল্ল', হেল্ল',
অহ, কোৱা?
শুনি আছা নে?
অ', কোৱা?
অহ, তুমি জন্মদিনৰ দিনা কি -কি কৰা?
মই কি কি কৰা এতিয়াটো আৰু ডাঙৰে হ'লো গতিকে এতিয়া ইমান একো তেনেকে জন্মদিন পালা নাযায়, কিন্তু, মানে সৰুতে ধুনীয়াকে পালিছিলো, মানে আহ স্কুলত মানে লগৰখিনিক চকলেট দিছিলোঁ। বা তেনেকে কিবা খুৱাইছিলোঁ আৰু ঘৰতো আয়োজন কৰা হৈছিল, কিন্তু এতিয়া মানে ডাঙৰ হোৱাৰ লগে-লগে মানে এতিয়া এইবিলাক জন্মদিন এইবিলাক পাতা নহয় আৰু সৰুতে বহুত খেল-ধেমালি কৰিছিলোঁ। জন্মদিনৰ দিনা আহিছিল লগৰবিলাক মোৰ বংশ, পৰিয়াল আহিছিল। চবৰে লগত ফুট ফূৰ্তি-ফাৰ্তা কৰিছিলোঁ, তেনেকেই আৰু পাৰ হৈছিল আগতে।
উম, আহ তোমাৰ- তোমাৰ জন্মদিনটো তোমাৰ কাৰণে কিয় ইমান ভাল লাগে? চবৰে ভাল লাগে দিয়াচোন কিন্তু, তোমাৰ কাৰণে কিয় ভাল লাগে?
জন্মদিনটো কিয় ভাল লাগে। জন্মদিনৰ দিনা উম ভাল লাগে এইটো কাৰণে কাৰণ সেইদিনা মানে মই গোটেই মোৰ অ', যিখিনি পৰিয়ালৰ মানুহ তেনেকে লগ পাওঁ তাৰ পিছত অ', একলগ হৈ কেনে কথা পাতিব পাৰোঁ। হাঁহি -ফূুৰ্তি কৰিব পাৰো সেইকাৰণে ভাল লাগে।
অহ, এনেতো উপহাৰটো পোৱাই তাৰ লগতে মা - দেউতা হতে তোমাকতো নতুন কাপোৰো দিয়ে চাগে সেইটো পিন্ধিও ভাল লাগে চাগে ন'নতুন কাপোৰ পালে।
সেইটোতো চবৰে ভাল লাগিব ভাই মান
উপহাৰতটো ডাঙৰ কথা নহয় আৰ্শীৰ্বাদটো কথা কিন্তু মানে হ'লেও কাপোৰ এতিয়া মাহতেটো দিলে চবৰে ভাল লাগিব মানে চবৰে মানে ভাল লাগে আৰু সৰু যিহেতু আমি সৰু হৈ আছো, আছিলো। কিন্তু এতিয়া বাৰু ইমান তেনেকে একো হেৰি কৰা নাযায়। পালা নাযায় বা কাপোৰ ল'ব লাগিব বুলি কিন্তু, সৰু থাকোঁতে মাহতে বাৰু দিছ দিলে জন্মত প্ৰত্যেকতা জন্ম দিনতে মানে দিছিল আৰু এযোৰ- এযোৰ কাপোৰ।
উম, সেইটো হয় তোমাৰো এনে অহ তোমাৰ চোৱা এতিয়া ঘৰৰ পৰিয়াল বিলাকেতো তোমাক অহ মোৰ- মোৰ মোৰ পোন্ধৰ ন্ধৰ ছেপ্টে ভাদ -মাহ পৰে আৰু। অসমীয়াত। উম, কিবা সুধিম বুলি ভাবিছিলো অহ। অ', তোমাক দ এনে অ', ঘৰৰ পৰিয়ালেতো তোমাক অ', কিবা জন্মদিনৰ শুভেচ্ছা দিয়ে তাৰ ওপৰি বনি তোমাৰ ভাল মানে কোনোবা বন্ধু -বান্ধৱী ইহঁতে তোমাক শুভেচ্ছা জনাইনে?
অ', জনাই অহ মোবাইলৰ যোগেদি জনাই ফোন কৰি জনায় বা ধৰা তোমাক মেইল কৰি জনায় কিছুমানে- কিছুমানে হোৱাটছআপ কৰি জনায় মানে আজিকালি বিভিন্ন মাধ্যম আছে ন' মোবাইলত। তেনেকে চবেই জনায় আৰু কিছুমানে যিবিলাক মানে মোৰ লগত ভাল বন্ধুত্ব ভাল। সিহঁতে জনাই। যোনে আৰু মোক চিনি পায়। মনত থাকে যাৰ। সিহঁত
উ আজিকালি বাৰ্থডেটো মনত থাকাটো বহুতেই মানে এটা ভাল লগায়ে দিয়াচোন কাৰোবাৰ বাৰ্থডেটো মনত থাকিলে।
অ' সেইটোৱেটো মানে আগ - আগতেতো এতিয়া আমি এইবিলাক মোবাইল চোবাইল নাছিল ধৰা তে তেতিয়া আমি স্কুলত থাকোতেতো এইবিলাক নাছিলে একো কিন্তু এ এতিয়া মানে কি হৈ গৈছে চ'ব মানে মোবাইলৰ কাৰণে চব এতিয়া ব্য বিজি হৈ গৈছে নে ব্যস্ত হৈ গৈছে সেইকাৰণে মানে আগৰ সেই ফূৰ্তিটো এতিয়া মানে নাপায়, এতিয়া বহুত মানে পৃথক আগতকে। ত কোনোবা খিনিত মানে দু খো লাগে কোনোবা খিনিত ভালো লাগে তেনেকুৱা আৰু।
এনে আহ আ কিবা তুমি এনে জন্মদিনৰ দিনা আ মানে তোমাৰ জন্মদিনৰ প্ৰিয় অংশটো কোনটো লাগে এনে?
জন্মদিনৰ প্ৰিয় অংশ!
হম।
মানে যিখিনি যেতিয়া মানে কেক টো আনে, জন্মদিনৰ যিটো সেইকাৰণে কেকটো কাটা সময়খিনি, কাত তাৰ আগৰলৈকে কেক টো চো মানে চোৱাৰ তাৰমানে হেঁপাহ কেনেকুৱা মানে ধৰা সজাইছে বা কেনেকুৱাকে বনাই পিছে, সেইটো সেইটো মানে সেইটো মানে একদম প্ৰিয় অংশ মোৰ।
উম, কেকটো চবৰে কাটি ভালো লাগে দিয়াচোন।
অ' ভাল লাগে আৰু মানে পৰিয়ালৰ লগত কটোৱা সময়বিলাক ভাল লাগে।
উম, হয় বাৰু। আ জন্মদিনৰ দিনা কিবা মানে উ কিবা অনুষ্ঠান আয়োজন কৰা হয়নে কিবা মানে স্পেচিএল কে কিবা আয়োজন কৰা হয় নে?
স্থানটো তেনেকে নহয় বাৰু। অ' হেল্ল'।
মানে এনে আয়োজন কৰা হয়।
অ' সৰু সুৰাকে হয় বাৰু। ‌ ধৰা
উম।
ঠা‌ - ঠাই খোৱা বিভিন্ন ধৰণৰ খাদ্যৰ আয়োজন কৰা হয়। তাৰপিছত আৰু আমি লগৰ মানে লগৰখিনি মিলিকনে নাচোঁ। একেলগে আগতে নাচিছিলো আৰু মই আগৰ কথা কৈ আছোঁ এতিয়াতো এই বেলি এইবিলাক নাই বাৰু
হৈছো যিহেতু এ তোমাৰ শৌশৱৰ কিবা স্মৃতি আছে নেকি তোমাৰ জন্ম দিনৰ কিবা শৈশৱৰ স্মৃতি যোনটো তোমাৰ আজিও মনত পৰে মানে
মোৰ স্মৃতি হ কলে তেনেকে মনত নাই অ
উম উম।
চকলেট দিয়াতোৱে মনত আছে স্কুলত গোটেই মানে স্কুলৰ মোৰ শিক্ষক শিক্ষকক দিয়া মনত আছে আৰু সেইটোৱে আৰু লগৰখিনিক দিয়া মনত আছে আৰু যোনে যোনে মোক চিনি পাইছিল সিহঁতক ক দিছিলোঁ মই গোটেইখিনিয়ে মনত আছে মোৰ। তুমি কি কৰিছা বাকী? কি
মই আছো এনে ৰবা। উম কিবা সুধিম বুলি ভাবিছিলা? অ অ অ কিবা সুধিম বুলি ভাবিছিলো ৰবা অ তুমি যদি তোমাৰ ভৱিষ্যতত মানে তোমাৰ জন্মদিনটো বেলেগ ধৰণৰ যদি পালন কৰিব বিচাৰা ত তুমি কেনেদৰে পালন কৰিবা মানে বেলেগ ধৰণে পালন কৰিলে কিবা
মই খুব কম সংখ্যক লগৰখিনিক লৈ বন্ধু বান্ধৱীক লৈ কেনে মই পালন কৰিম লগতে মোৰ ঘৰৰ মানুহখিনিৰ লগত লগতে পাৰিলে ধৰা যিখিনি যিখিনি দৰিদ্ৰ মানুহ থাকে ৰাস্তাৰ কাষত সেই মানুহখিনিক সহায় কৰিব চাম।
বাহ ভালে ভাবিছা। জন্মদিনৰ দিনা এনেকুৱা কিবা কৰিলে ভালে লাগে দিয়া। চোন
অহ অ ভাল লাগে দিয়া।
উম তোমাৰ বাবে আহ তোমাৰ উ মানে জন্মদিনৰ আটাইত কৈ ডাঙৰ সুখতটো কি হ'ব পাৰ মানে আনন্দ কি হ'ব পাৰে তোমাৰ কাৰনে?
মোৰ প্ৰিয় মানুহবোৰক লগ পাওঁ, মই নিজৰ মানুহখিনিক লগ পাওঁ, লগতে লগৰখিনিক লগ পাওঁ। সেয়ে।
উম, নাইচ্ নাইচ্ ভালে। আছে দিয়া তেন্তে।
অ'। দিয়া তেন্তে ৰাখিছোঁ।
ভালে যাওক এইবাৰৰ।
অ'। তাকে এবাৰ আহিবা‌। অ' হব।
অ' ঠিক আছে দিয়া। অহ, উম।